হেল্ল'।
অ কি কৰিছা।
মই এনেই আছোঁ তুমি।
অ মইয়ো আছো এ।
অঁ ভাত খালা।
অঁ খালোঁ তুমি।
অ মইয়ো খালো অলপ আগত।
অঁ' ভাত কঠাল গুটি আৰু দালি।
অ অ' অ' হয় নেকি? এইট- টো চিজনতে এনেও কঁঠাল গুতিটো বেছি চলে ন।
অঁ' এতিয়া চলিবইে আৰু।
অঁ' বাকী খবৰ ভাল?
অঁ ভালেই, তোমাৰ?
উম' ভালেই বাৰু মোৰো।
অঁ' তুমি কিহৰ লগত খালা ভাত?
মইহ আম- ৰঙালাও ভাজি দালি আচ- আচাৰ আক ভ ভেন্দি ভাজি এনেকেই। যা-
অঁ' ঠিকে আছে।
মাঁহত শুলেই নেকি তোমালোকৰ?
নাই শুৱা নাই, এ বহি আছে।
অঁ অঁ গৰম কেনেকুৱা আজি?
গৰম দিছিল অলপ বেছিয়ে।
অঁ' আমাৰো মাঁহত আছে বহি, অঁ অঁ। আৰু কৰবালে যোৱা? নে ক'তো যোৱা নাই নেকি ওলাই?
ওলাই যোৱা নাই।
অ অ' যাব লাগে আক।
অ' যোৱাই নাই যামহে।
অঁ অঁ'
তুমি যোৱা নাই ক'তো?
উম' না মই গৈছিলোঁ এনেই ওলাই তাপা আহিলোঁ।
অঁ'
উম' আৰু মই মানে নতুনকে হেৰি দোকান এখন খুলিছো, ফুচ- কাৰ সৰু-সুৰাকে আৰু।
অঁ অঁ'
আহিবা কেতিয়াবা, মোৰ দোকানলৈ।
অঁ' যাম দিয়া।
অঁ' লোকেশ্যনটো দি দিম তোমাক।
অঁ'
আহি গ'লেই হ'ল আৰু।
অঁ' হ'ব বাৰু যাম।
উম'।
ঘৰৰ ওচৰতে খুলিছা নে, বেলেগত?
ঘৰৰ অলপমান ওচৰতে আৰু, ইমান দূৰতো নহয়। উম।
ঠিকে আছে, দিব লাগে দোকান।
উম। এনেই আছিলো, ঘৰতে আৰু সেইটো কাৰণে ভাবিলো দোকান এখনকে সৰু-সুৰাকে খুলি লওঁ আৰু।
অ'।
কৰিম, উম।
অ'।
বাকী তুমি একো কৰা নাই নেকি মানে, ঘৰতে আছা চাগে ন এতিয়া?
নাই নাই একো, অ' ঘৰতে আছো।
অহ'। সৰু-সুৰাকে কিবা এটা কৰি ল'ব পাৰা তুমিও।
উম কৰি আছো মানে, মইয়ো।
অহ''।
এ উলেদি গাঠে যে, সেইবোৰে কৰি আছো।
অঁ অঁ সেইবোৰটো আজিকালি বহুত মানে নে সেইবোৰ চলি আছে ন আজিকালি বহুত। পাৰা বাৰু, সেইবিলাক কৰিবলে, উম। মোকো যদি পাৰ, মোকো এটা গাঁঠি দিবা, মই তোমাক ফটো মাৰি দি দিম কোনটো আ, হেৰি বনাব লাগে।
অহ দিবা বাৰু।
অহ' আকৌ মানে এনেকুৱা এহ এই শৰাইয়ৰ ঢাকনিবোৰ যে, এনেকুৱা এম বনাই নহয় ডাঙৰ, ডাঙৰকে, সেইবোৰ জানানে নাই?
জানো বতাৰ ঢাকনিও বনাওঁ।
অ', ' মোকো মানে সেনেকুৱা ঢাকনি মানে, এনেকুৱা লাগিছিল আৰু।
অহ।
যদি পাৰা বনাই দিবাচোন মোকো।
অ' হ'ব বাৰু, কেনেকুৱা ডিজাইনত লাগে দিবা ফটো মাৰি।
অ' মই ফটো মাৰি দি দিম বাৰু তোমাক, তুমি বনাই দিবা খালি, উম্। বাকী আৰু পঢ়া-শুনা কেনেকুৱা চলিছে?
হাঁ?
যোৱা নে কি কৈছো? অ', হ।
নেটৱৰ্কে নাই নেকি তোমাৰ? মানে মাতটো, হা? তোমাৰ মাতটো মানে ভাল
এতিয়া শুনিছা?
অ', এতিয়া শুনিছো।
অঁ।
মানে পঢ়া-শুনা কেনেকুৱা চলিছে, কৈছোঁ তোমাৰ?
অ', পঢ়া-শুনা? ঠিকেই চলি আছে।
অ', অ', অ'।
তোমাৰ?
ঠিকে চলিব লাগে বাৰু! মোৰো ঠিকে চলি আছে বাৰু পঢ়া শুনাটো।
অ', আজি কলেজ নগ'লা? অ', আজি দেওবাৰ।
অ', আজি দেওবাৰ। কলেজ আৰু কালি।
পাহৰিছিলোৱে আৰু! অ',।
কালিৰ পৰা আছে আৰু কলেজ।
অ',।
মানে, ঘৰত মানে মই নাথাকোৱে। এনেকুৱা ৰুমত থাকোঁ আৰু মানে ৰুমত থাকিয়ে পঢ়া- শুনাটো কৰোঁ। তাৰপা আহিছিলো মানে ঘৰত। আহ দুদিনত, দুদিনৰ কাৰণে। এতিয়া আকৌ, কাইলৈ যাম।
অ',।
তুমি, তুমি এনেই কি পঢ়ি আছানো?
মই ডিগ্ৰী পঢ়ি আছোঁ।
অ', হয় নেকি?
অ',।
ভালেই দিয়া, পঢ়া। আমাৰফালে আহিবা তুমি!
অ', যাব লাগিব। যাব লাগিব কৈছোঁ।
অ', - অ', আহিবা।
অ',।
আকৌ তোমালোকৰ ঘৰত কোন, কোন আছেনো?
আমাৰ ঘৰত! মা-দেউতা, ভণ্টি।
অ', - অ',। আমাৰো মা-দেউতা, ভাইটি আছে।
অ',।
ভণ্টিয়ে পঢ়ি আছে নেকি? কিমান ক্লাছত এনে এইবাৰ?
এ, নাইনত।
অ', অ', অ', ভালকে পঢ়িব ক'বা ভণ্টিক।
অ',।
পঢ়ে বাৰু!
আকৌ, তুমি টিউশ্যন- চিউশ্যন লোৱা নেকি বাৰু? হা! তুমি মানে টিউশ্যন লোৱা নেকি এনে? না, মাঁহত শুৱা নাই, এতিয়ালৈকে!
অঁ'।
মানে তুমি টিউচন লোৱা নেকি বুলি ভাবিছিলো মই।
অ লোৱা নাই বাৰু।
অঁ এনে মানে নোলোৱা নেকি টিউচন টো মানে? নে এতিয়াহে নাই লোৱা?
এতিয়া লোৱা নাই অ।
অ এনেই মানে টিউশচন কৰোৱা আৰু।
অ কৰিছিলোঁ এ অসুবিধা হয় যে।
অ অ
পুৰা দেৰিকে আহি পাওঁ।
অ তা টাইম নিমিলেগে ন।
অ
অ সেইটোৱে প্ৰব্লেম আৰু। কলেজত পঢ়ি থকা মানে
অ আৰু দূৰো হয় যে অলপ কলেজখন।
অ অ, চবফালে মেনেজ কৰিব লাগিব ন এতিয়া। কলেজ নগলেও নহয়। কলেজো যাবলে লাগে। মানে হেৰি টিউশচনটো কৰাই থাকিলে ধৰা নিজৰে পইচাটো ওলাই থাকে আৰু।
অ
ভাবিছিলোঁ তুমি যদি টিউচন কৰা তেতিয়াহ'লে আমাৰো মানে আ বৰ্তাহঁতৰ মানে ছোৱালী কেইজনী মান আছিল, তোমাৰ তাতে দিবলে পাৰিলোঁ হয়, আমাৰ ওচৰতে মানে এনেকুৱা টিউচন কৰা মানুহ নাই, এনেই
অহ
তুমি এনেই টাইম-চাইম মিলাই চাবা যদি পাৰা মোক কবা।
অ হ'ব বাৰু কম দিয়া।
অ উম! আজি তোমালোকৰ মাহত শুলেই নেকি?
নাই শুৱা নাই বহি আছে।
অ অ
ভাত পানী খাই এতিয়া বহি আছে আৰু শুব লাহেকৈ।
অহ, ইমান গৰম দিছে শুবলৈও নোৱাৰি নহয় এতিয়া।
অ।
উম হুম। সেইটোৱেতো।
আজি ৰ'দো দিছে অলপ বতাহও মাৰিছিল ৰ'দো দিছে।
অ ৰ'দটোতো ইমান দিছে আমাৰ ফালেও আজি। ৰদপ পৰা মানে বাহিৰত মানে ভিতৰৰ পৰা মানে বাহিৰত ওলাবলৈ পোৱা নাই আজি মানে ইমানে ৰ'দ। দিছে।
এতিয়া দিবই আৰু বাৰিষা পাইছেহি।
অ এতিয়াতো এতিয়াই ইমান ৰ'দ দিছে আৰু তো ৰ'দ দিয়া বতৰতো আছেই আৰু বাকী। তেতিয়াতো চাগে আৰু কি হ'বগে আৰু।
জুলাই আগষ্টতো আৰুয়ে দিব চাগে।
অ জুলাইৰ পৰাইতো ষ্টাৰ্ট হয় ন ন ৰ'দ দিয়া।
উম!
ৰ'দ দাল দিব আৰু ন। এতিয়াতো চাগে তোমালোকৰ কলেজতো বন্ধই হ'ব ন জুলাই মানত।
অ জুলাইত বন্ধ হব অ
অ আমাৰো এতিয়া বন্ধ দিয়ে নে নিদিয়ে জানো
অ
উম হ'ব নহলে ন তুমি তেতিয়াহলে শুৱা আৰু
অ হ'ব দিয়া
অ হ'ব দিয়া